আজি ট্ৰেভেলিংৰ বিষয় কথা পাতোঁ দিয়া।
অ ঠিক আছে, কোৱা।
তুমি ট্ৰেভেলিং কৰি ভাল পোৱা নে?
হয়, মই ট্ৰেভেলিং কৰি ভাল বহুত ভাল পাওঁ আৰু তুমি কোৱা, তোমক ভাল লাগে নে?
মোকো ভাল লাগে, বহুত ভাল লাগে, তুমি ক'ত-ক'ত ট্ৰেভেলিং কৰি পাইছা?
মই অ', ছিকিমত ট্ৰেভেলিং কৰিছোঁ আৰু কেৰেলাত কৰিছোঁ লাষ্ট টাইম।
কেৰেলাত কৰিছা?
হয়।
আৰু তোমাক এনেই বেছি ভাল লগা ঠাইখন কোন আছিলে, ট্ৰেভেলিংৰ?
মোক বেছি ভাল লগা ঠাইতো ছিকিম হয় মানে, মোক পাহাৰবোৰ বহুত ভাল লাগে ন। সেইকানে চব পাহাৰত মানে যায় কেনে ট্ৰেকিং-ট্ৰেকিং কৰিব গৈছিলোঁ পাহাৰত চাইডবোৰ ভাল লাগে চাইকেনে । পাহাৰৰ দৃশ্য, মানে চাইকেনে মনটো বহুত ভাল লাগি যায়। সেইকাৰণে মোক বেছি পাহাৰ বোৰত ট্ৰেভেলিং কৰি বহুত ভাল লাগে। সেইকাৰণে আৰু তুমি কোৱা তোমাক কোনটো ঠাইত ট্ৰেভেলিং কৰি ভাল লাগে?
মইটো এনেই ট্ৰেভেলিংটো এনেই সাগৰৰ কাষত ট্ৰেভেলিং কৰি ভাল লাগে। এনেই কৰিছিলোঁ সাগৰৰ কিনাৰে। তুমি এনেই ফামেলিৰ লগত ট্ৰেভেলিং কৰি ভাল পোৱা নে ফ্ৰেণ্ডৰ লগত?
মই অ, এনেইটো ট্ৰেভেলিং কৰি ভালপাওঁ বেছিকে ফে, ফেমিলীৰ লগত টাইমো স্পেণ্ড কৰিব পাৰোঁ আৰু যিহেতু আৰু ফ্রেণ্ডৰ লগতো কেতিয়াবা ট্ৰেভেলিং কৰি ভালপাওঁ দূৰত-দূৰত হয়, এইটোতো ভাবা নাই এতিয় চাওঁ, অ ফেমিলী লগত গ'লে কেতিয়াবা ট্ৰেভেলিং কৰিব।
হয় নেকি, অহ্, মইতো-মইতো ফেমিলীৰ লগত বহুত কমেই ট্ৰেভেলিং কৰিলোঁ বাৰু। ফ্ৰেণ্ডৰ লগত বহুত ট্ৰেভেলিং কৰিছোঁ আৰু ট্ৰেভেলিংৰ কাৰণে বহুত দূৰ দূৰলৈও গৈ ছিলোঁ, মই আলিপুৰ দুৱাৰ গৈছোঁ। এপিনে ট্ৰেভেলিং কৰি পাইছোঁ আৰু শ্বিলং লাষ্ট টাইম। শ্বিলংত ট্ৰেভেলিং কৰিছিলোঁ। আৰু তুমি ট্ৰেভেলিংৰ সময়ত ফ'টো তো, ফ'টো তুলি ভাল পোৱা নে?
হয় মই ট্ৰেভেলিঙৰ সময়ত ফটো তুলি ভাল পাও আৰু ফটো তুলি কিনে মই পষ্টো কৰো মোক বহুত ভাল লাগে ইয়াৰে টো মানে এটা মেমৰি থাকি যায় ন।
সেইটোতো হয় বাৰু অ মই ম মই ফটো তলো বাৰু মই আ তেনেকুৱা মই ট্ৰেভেলিংৰ সময়ত ইমান ফটো তুলিবলৈ ইমান নাভাবো বাৰু তাতকে মই ট্ৰেভেলিং কৰি ভাল পাওঁ ইমান ফটো ফটো- চটো এই কেতিয়াবা মাৰিলো আৰু ট্ৰেভেলিঙৰ সময়ত, ফটো সেইটোৱে আৰু মেমৰি হৈ যাব, তেনেকুৱা ফটো তুলিবলৈ জ্বালা তেনেকুৱা নাই।
আচ্ছা যিহেতু তুমি কৈছিলা যে তুমি শ্বিলঙত ট্ৰেভেলিং কৰিব গৈছিলা, যে তাতে মানে তোমাৰ কোনটো যাগাত কোনটো যাগাত গৈছিলা যে তোমাৰ ভাল লাগিছে।
অ শ্বিলঙৰ উমদ্ৰুং বুলি জাগা আছে তাতে মানে তোমাৰ লেক আছে ভিউ লেক আছে তোমাক তাতে ফাইভ ষ্টাৰ, তুমি তাতে বহুত ধুনীয়া জাগা আছে তাতে ডাঙৰ ডাঙৰ ৰিজৰ্টছ বোৰ আছে তোমাৰ তাত যাই কে বহুত ভাল লাগে, আৰু ক'ব গ'লে শ্বিলং জাগাতো অলপ বহুত ধুনীয়া জাগা তাৰে। তাতে বহুত বাহিৰৰ মানুহবোৰ ট্ৰেভেলিঙৰ কাৰণে আহে আৰু তুমি কেতিয়াবা গৈছিলানে
হয় মই গৈছিলো মই হৈ গ'ল দুই তিন ব ফেমেলী লগত।
আ তাতে ঘূৰিলা নে? আৰু তুমি তে এইবোৰ পূৰা ঘূৰি পালা মানে শ্বিলং?
অ' অ' অ' শ্বিলং মানে ইমান ঘুৰা নাই আৰু এটাই জোগাত গৈছিলো এ এই লমফু এইটো লমফু জোগাত গৈছিলো মানে এইটো নামটো মানে ইমান নাজানো। সেইটো তাতে গৈছোঁ। হয় বহুত দুই তিনি বছৰ হৈ গ'ল ন।
বছৰ পুৰণা হৈ গ'ল চাগে অ' তাৰ কাৰণে পাহৰিলা। আহ তুমি লংফু গৈছিলা। আৰু তুমি লাষ্ট টাইম টেভ ফুৰিম বুলি তুমি কেৰেলা গৈছিলা বুলি ক'
হয় হয় হয় ছিকিম আৰু কেৰেলা কছে হয়।
হৰদমে এনেফ এম এছ বস্তুতটো কি হয় বাৰু
ছিকিমৰ ছিকিমৰ ফেমাচ বস্তুবোৰএনেকুৱাতো নাই একো, মানে ছিকিমৰ এনে ম'মটো বহুত ফেমাচ আছে এ এটু ওলপ ঠাণ্ডাৰ জাগা ন সেইটো সেইয়া মানে, ঠাণ্ডা জেগাটটো মান-মানুহে বেছি ম'ম' খাই ন। আৰু তাতে জই ট্ৰেডিচনেল বস্তুবোৰ বহুত ভাল ভাল থাকে আৰু বহুত ভাল লাগে ট্ৰেডিচনেল, মানে আৰু ছিকিমৰ পৰা এইটো ইমান ভালকে ভিউ পইণ্ট দেখা পাইছে। ইমান ভাল লাগে। অ আৰু বহুত ঠাণ্ডা আছে তাতে। অ' হয়।
অ', ছিকিমৰ পৰা তুমি কিআ-কিমান দিনলৈকে থাকিলা ছিকিমত?
ছিকিমত মই দহ দিনমান থাকিলোঁ।
দচদিনমান থাকিলা?
হয়।
তাৰপিছত ছিকিমৰ পৰা, ট্ৰেইনত তুমি ট্ৰেভেলিং কৰি ভাল পোৱানে, গাড়ী ট্ৰেভেলিং কৰি ভাল পোৱা?
মই, এ যিহেতু মানে এনে এ বেচিকেলিটো আমি বা-বাছতে ট্ৰেভেলিং কৰোঁ ন। চ' মানে বাছত ইমান ভাল নালাগে, বাছত তাৰমানে ট্ৰেভেলিং কৰিয়ে থাকোঁ। সেইকাৰণে ট্ৰেইনত বহুত ভাল লাগে, ট্ৰেইনত গ'লে আৰু অচিনাকি মানুহৰ লগত কথা পাতিব পাৰি, মানে এটা বহুত ভাল লাগে আৰু। অ', অ', বাহিৰ অ', বাহিৰৰ ভিউ চাই চাই কেনে যাব পাৰি, বহুত ভাল লাগে তাৰমানে লং জাৰ্নি হয় ন, আমি বাছতটো গ'লে কেতিয়াবা এয়া ছয় উঠি যাব পাৰে আৰু এই ট্ৰেইনতটো গ'লে কিবা মানে লং জাৰ্নিত যাব পাৰি, ভাল লাগে।
অ', তোমাৰ লাষ্ট মানে, তুমি বেছিতো ভাল তুমি ট্ৰেইনতে ভাল পোৱা।
হয় হয় আৰু তুমি কিহত ভাল পোৱা?
মইতো ক'ব গ'লে বাছতো ভাল পাওঁ, ট্ৰেইনতো ভাল পাওঁ, ট্ৰেইনত গ'লে আৰু কি কওঁ, আ খিৰিকীৰ কাষত বহি যি হা, যাই থাকিবলৈ ট্ৰেইনত বহুত ভাল লাগে। আৰু বাছতো তেনেকুৱাই, আ ট্ৰেইনত আৰু বে উম, বেলেগ এটা অ', ভাল লাগে আৰু
তুমি লং জাৰ্নি ভাল পোৱানে?
অ', লং জাৰ্নি মই ভালেই পাওঁ। এনেকুৱা লং জাৰ্নিটো বহুত কমেই তেই গৈছোঁ, আৰু
আচ্ছা, হয় মই লং জাৰ্নি গৈ ছো, মই তোমাক যিহেতু কৈছোঁ, যে মই কেৰেলা গৈছিলো। তে, তাতেটো লং জাৰ্নিয়ে হয় ন। অ', চ' তাতে গৈছোঁ, বহুত ভাল লাগি তে আৰু বহুত অচিনাকি মানুহৰ লগত মানে চিনাকি হৈছোঁ। বহুত ভাল লাগিছ ডিফৰেণ্ট ডিফৰেণ্ট মানে ষ্টেটৰ পৰা ডিফৰেণ্ট মানুহ আহিছে।
অ', হয় নিকি? যাওঁতে সুবিধা আছিল নহয়।
হয়, হয়, সুবিধা আছিল।
হয়, কেৰেলাৰ পৰা আহে লং জাৰ্নি কৰিলা তুমি তাতে। তুমি ক'ৰ পৰা গৈছিলা? ইয়াৰে
মই এ, মই গুৱাহাটীৰ পৰা গৈছোঁ।
অ', গুৱাহাটীৰ পৰা গৈছিলা?
হয়।
গুৱাহাটীৰ পৰা কেৰেলা যাওঁতে তোমাক কিমান দিন লাগিলে?
গুৱাহাটীৰ পৰা যিহেতু মানে ডাইৰেক্ট ট্ৰেইন বুক কৰিলেটো বেছি দিন নালাগে, মানে মই, মই যেতিয়া মানে ট্ৰেইন বুক কৰিছিলোঁ, মানে এইটো ট্ৰেইন এইটো আভিলএভে, এভেইলেৱেল নাছিল, সেই তেতিয়া কি কৰিলোঁ মানে পাঁচ দিন মান লাগি, আ পাঁচ দিন আছি চাৰি, পাঁচ দিন লাগিলে আৰু যাওঁতে।
হয় নিকি, চাৰি-পাঁচ দিন লাগিলে?
হয়।
মানে তুমি ফ্ৰেণ্ডৰ লগত গৈছিলা নে ফেমিলি লগত গৈছিলা?
মই ফ্ৰেণ্ডৰ লগত গৈছিলোঁ। আমি মানে কলেজৰ ফ্ৰেণ্ড মিলি কেনে গৈছিলোঁ।
আ, তাতে কেৰেলাত তুমি কি কি কৰিলা?
কেৰেলাত যায় কেনে ফুৰিছোঁ, বিছৰ, আ, বিছৰ-বিছ ফুৰিলোঁ, তাতে বহুত ভাল লাগিছে। বিছৰ কাষত যায় কেনে।
টো সমুন্দৰ আছে নহয়। মহাসাগৰ, দ্বীপ বোৰ আছে, অ', তাতে ঘূৰিলা? তুমি বৰ আ তোমাৰ, হয় নেকি? অ', অ', তুমি মানে সমুন্দৰৰ কাষ ঘৰ ঘূৰি আহিলা? মই মানে ইমান দূৰ ট্ৰেভেলিং কৰি পোৱা নাই, আ মোক ট্ৰেভেলিং লাষ্ট নেপাল কৰিবলৈ মন আছে। তুমি লাষ্ট আ -ট্ৰেভেলিং কিবা প্লেন আছে নেকি তোমাৰ কৰিবৰ কাৰণে।
মোৰ আৰু ট্রেভেলিং কৰিব মন আছে, আৰু মোৰ দাৰ্জিলিং যাব বৰ মন আছ দাৰ্জিলিঙৰ মানে অ হয় মই মানে-মই মানে পা মাউনটেইন বোৰ বহুত ভাল পাওঁ ন। ত সেইকাৰণে আৰু দাৰ্জিলিং, যাব মন আছে।
পাহাৰ পৰ্বতবোৰ তোমাক ভাল লাগে বাৰু। জিলিং যাব প্লেন আছে তোমাৰ?
অ হয় এই প্লেন টো এতিয়া কৰা নাই।
অ', উ মোকো ট্ৰেভেলিং কৰিবলৈ মন আছে। অলপ দূৰ ফুৰিবলৈ যাবলৈ মন আছে। কিন্তু, তেনে কোৱা হোৱা নাই। মই ভাৱিছো লাষ্ট বানাৰস যাম বুলি ট্ৰেভেলিঙৰ কাৰণে।
আচ্ছা।
তাতে এ ট্ৰেভেলিং কৰিবলৈ যাবলৈ মন আছে।
আচ্ছা।
তুমি ট্ৰেভেলিং কৰোতে তুমি হা
মানে তুমি আ তুমি যেতিয়া ট্ৰেইনত ট্ৰেভেলিং কৰা তুমি মানে- তুমি কি তোমাৰ লগত কি কি বস্তু লৈ যোৱা। লাগতিয়া বস্তু।
এতিয়া বস্তুতটো বেগতটো থাকিব বাৰু বেগত তোমাৰ কাপোৰবোৰ থাকিব এনেই চাৰ্জাৰ টো ল'বই লাগিবা। এই
হয় হয় চাৰ্জাৰটো কম্পালচাৰী হয়। চাৰ্জাৰ আৰু পাৱাৰ বেংকটো ক কম্পালচৰি হয়।
পাৱাৰ বেংক টো লাগে। সেইটো দুটা বস্তুটো বাৰু দিও, আগতীয়াকে থওঁ আৰু। কাপোৰবোৰ আচ থাকে। আৰু তেনেকুৱা লেগেজ মই বেছি লবলৈ টান পাওঁ, তুমি লোৱা লোৱানে লেগেছ।
হয়, মই লাষ্ট টাই লাষ্ট টাইম যেতিয়া গৈছিলোঁ মই লাগেজ লৈ গৈছিলোঁ। যিহেতু মই দহ দিন থাকিলোঁ ন, চৌ বহুত কাপোৰ লাগে, সেইকাৰণে। আৰু সোধা? আৰু কি সুধিব আছে, তোমাৰ?
অ, তুমি লাষ্ট টাইম মানে বহুত লেগেজ লৈ গৈছিলা। আঃ। পাহাৰ পৰ্বতো তুমি ভাল পোৱা। আৰু তুমি উম বেচিকেলি তুমি বহুত ঘূৰিছা অ'। আৰু মোৰতো লাষ্ট টাইম ঘূৰিব এতিয়া মোৰ মন এটা প্লেন ক'লো তোমাক। অ, তে বনাৰস যাম বুলি। আৰু এটা প্লেন বনাছো আৰু এক বাৰ মই তোমাৰ অ' শ্বিলং যাম বুলি ভাবিছোঁ।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
শ্বিলং-শ্বিলং ফুৰিবলৈ যাবলৈ মন আছিল।
অ তুমিতো শ্বিলং গৈছিলা ন, আকৌ তুমি যাবা?
অ, শ্বিলং ক'ব গ'লে বহুত ভাল লাগে যাবলৈ। ভাল ঠাণ্ডা জাগা ন আৰু তোমাৰ গুৱাহা টীৰ কাষতো পৰি যায়। আৰু শ্বিলংত যাবলৈ অলপ সুবিধাও আছে। সেইকাৰণে মই শ্বিলং যাবলৈ মন আছে। তোমাৰ তেনেকুৱা কিবা? আকৌ তুমি ক'ৰবাত এ এবাৰ গৈছা, আকৌ এবাৰ যাম বুলি ভাবিছা নেকি?
আকৌ এবাৰ অ এনেকুৱা আছে, মই ছিকিমত গৈছিলোঁ যে অ, ছিকিমত আকৌ এবাৰ যাব মন আছে। বৰ ভাল লাগিছে, হয়।
চিম ফুৰি টিঙে ফুৰি কেপ
হয়।
দিয়া ঠিক‌ আছে, থেংক ইউ।